হেল্ল' কি কৰিছ নাই কি কৰিছ অ কি কৰিছা বোলো আছহি ন বৌ কুইিয় দহ য বহি আছো মায়ে বনাই আছে মা আহিলে নহয় বনাই আছে মা আহিলে বোলো
আহ কিয়ে বনাইছে
মা আ কে ভাত মাচো আছে ডিমু বনাইছে নেকি ডিমু মা মামীদি পঠাইছে চঙ
অ দুইটা একেলগত খাইছে নে ডিমিটা থৈ দিলেও হয় দেখোন
এ মাছ খাই আমনি লাগিল বনাই থব আৰু ভাজি মাছ কেইটা বেয়া হৈ যাব যেন নহ'ল
ঘুৰি আহো নে কি মা ঘূৰি আহো নে কি মা মামা ঘৰ সোমাই আহিছা নি
কালিয়ে দি পঠিয়াইছিল নেকি জানো নে কালি সন্ধিয়া আহিছিল আপাৰ ম মাঘলে আকৌ
অঁ অঁ ভাত বনাইছে দালি বনাইছে আলু বনাইছে তাৰ পিছত পিছতে বুট মাহৰ চাটনি এন বনাবলৈ পেহীয়ে বাকলি গৈছে
অ পতাছেে
অ পতা আৰু সিহঁত
অ তাৰ চাল পানী বনাব জানানো আমি গ আমি গলে আহক খোৱাই প নাই ততকে আমাৰ সতা বনাাই ভালকে কিমানা দ গো মাৰ লাও নঠিবি কি হল কেলে না ত মোৰ গলে কিমান গাছ খোৱা বলে
তেনেকে হ'লেও গৈছো তো তই খোৱা পোৱা নাই যেতিয়া মনো তোক কেলে খুৱও হেন
ম মগত পতা নাই
অনলাইনত অৰ্ডাৰ দিয়ে সেই পতা এখন আনি লবি এখন
অ পইচা ধেৰ লাগে দাম বোৰ ধঢেৰ ধেৰ
কেলৈ পাইছহে দেখোন পইচা
উম নাই নাই নাই নাই নানো পইচা কিবা এটা ল'ব লাগিব
মেখেলা এখন লৈ ল'বি
কিমান লয়ন
কিহৰ কি মেখেলা
তই কছ মেখেলা এখন লৈ ল'বি ব
এ আমাৰ ঘৰচ খোৱা এজন শুৱালকুছিৈ যাম বুলি কৈছিলে
কেতিয়া
এ এইকেইদিনতে যাব এই গম বন্ধত
অ তাৰাবা
মই পাতৰ মেখেলা দাম সুধিবলৈ কৈছিলো মই বোলো যদি দামে দৰে ম তেতিয়া মই বোলে আপোনাৰ স্কেনত পঠিয়াই দিম পইচা
মুোকাত মানে সে উকা মেখেলা কিমান ল'বা মানে তই জান ল'ৰা ছোৱালীক
জানো মানুহ সুধিবলৈ কব লাগিব
সুধিবলৈ কবিছো কবিচোন ন সুধিবি
অ মই শুনিম বা মানুহ মানুহতো যাবহে ব
অ ভাতত মাছ মাংস নাই নেকি আজি
নাই নাই
পেহাই নান লোগে
অ সদায়বোৰ মাছ মাংস কিমান ভাবিিনো
পেহী এটাই কি কৰিছে
পেহীয়ে হেৰি বুট মাহৰ বাকলি গুচাই আছে।
পেহা
পেহা নাই ওলাই গৈছে অকমান।
টিংপাত খলা নাই গোহালিত?
মঙলবাৰে গাড় নাপ মঙ্গলবাৰে গাখীৰ নিব নাহে ন?
অ বাহ কাটিবহে নাপায় গাঁত খান্দিবও নাপায় নেকি? বাহ কাটিবহে নাপায় গাঁত খান্দিবও নাপায় নেকি?
গাঁত খান্দিবও নোপায় আকৌ ঘৰলে মাতি আনিবও নোপায়।
আজি ৰ'দ দিছিল ভাল হৈছিল কাইলে বৰষুণ দিলে চেছে।
পাচবেলা ৰ'দ দিব। কাইলৈ ভা কাইলৈ ভঙা কথা আছে জানো কি হয়।
একেদিনাই বনাই হ'ব নে নাই?
একেদিনাই হব।
মানুহ লগাব নে অকলে?
অ ওচৰৰ মানুহো আহিব চালি এখনহে দিব।
আহ।
বাবা আছে নে নাই?
ববা আনা ক'বালৈ ওলাই গ'ল দাদা হেৰি দাদাও গ'ল চাহ খাই। মাইহে আছে অকল। মই একো ইহঁতৰ ঘৰলে আহিছিলো এয়া এ এতিয়া আহি গা পা ধৰি চাহ খাই উলাই গৈছে।
অ আকৌ কেইটা বজাত আহিব? হা আকৌ কেইটা বজাত আহিব?
জানো কি নটা মান বজাত আহিব চাগে কেইদিন নটা দছটাতহে আহিছে।
অ'।
আমাৰ নটা দশটাত এইকেইদিন ভাত খাবলৈ হৈছেহে আৰু, আমি ভাত খাই উঠ সি আহে আৰু তেনেকুৱা।
অ'।
অকমান ৰৈ দিলেও হয় দেখোন।
হয় কিমান ৰৈ থাকিম ভোক লাগে নহয় এবাৰে ভাত খাও ভাত খাইছো।
অ বনোৱা এলাহত নে?
সেই ভাত থাকে খাবলৈ মন নাযায় উদাত দালি সোপা আলু সোপা।
খু়ৰিহতে কি কৰিছে?
খুৰিয়ে ভাত বনাইছে ককা আহিছে তাৰাপা খোৱা বহি আছে লৰা আহি
ডাঙৰ খুৰাই কি ডাঙৰ খোৰাহঁতৰ ঘৰৰ কি কৰিছে?
আছে এনে ককা তাত বহি আছে ছোৱালী লৰাহত তাতে আছে তাৰপা খুৰি নোৱাৰে তিন দিন তাৰপা সেই জালি খোৱা ভাত বনাই ভাত বনাই হল চাগে জালি ঘৰা সন্ধিয়াৰ পৰা ভাত বনাইছে।
অ' মোক ফোন কৰিছিলে এতিয়া।
অ' এতিয়া এককণত চোতালত কবালে ফুল মাৰি থকা শুি তোুল কৈছিল চাগে।
অ মোলৈকে কৰিছিলে।
অ এ ছোৱালীয়ে এই কুকা খানা ছোৱালীয়ে ফোন মাৰি মাথা গৰম ৰাতিপুৱাই ৰন্ধোলা কৰিছে ছয়টামান বজাত ৰন্ধটো পিল প আহিছা ত
অ
প্ৰ পৰা আহি ঘৰ পোৱাই আহে তেতিয়া তাৰপা হেৰি হলে কৈছে খোৱালে কৈছে ডাঙৰসকলে
অ
তাৰপা কালি মালে কৰিছে তাৰ দুদিনৰ আগত চুম আমাৰ চুমলে কৰিছো কুোন পাগল কৰি আছে মানুহ আনিবলৈ যাব লাগে তাৰপৰা দাদাই কলে তই লখিমপুৰলৈকে আহ মই হে আনি ইকণ আনিমগৈ তাৰপা তাক ত সঁচাই আনিমে না মই লও আনিমগে মাকে নপঠিয়াই আকৌ মাকৰ লগত কাজিয়া ল দিছে মই যামেই যাম আমই কলে যাম
আহ
উম
তাইক আনিবলৈ যোৱা মানে আকৌ এপাচি পইচা খৰচ নহয়
তাই আনিবলৈ ফোন মাৰি আছে অকল ধিমে খোৱা এই খোৱাহঁতলেহে ফোন কৰা নাই নেকি
আহ
স
লগাই দিবি সৰু খোৱে ফোন কৰিবলৈ
অ দাদাই হে খোৱালে ফোন কৰিবলৈ লগলে ফিল্ল বাহতে তাৰাপা মালেও হৈছিলে অ তাত থাকোতে
অ মালৈ ফোন কৰি কি পাব মায় আনিব যাব নে কিি
ডাঙৰ মামাক পঠিয়াই দিয়াচোন আনিবলৈ মায়ে গলে বেমাৰ আমাৰ মাৰ ভাগৰ যাবা সেই দাদাই কামৰ পৰা আজৰি পোৱা নাই
আহঁ
তে
তাইক আনিবলৈ যোৱা মানে আহ ৰসা ঘো আতিিছে
উম আৰু এইকেইদিন বাৰ বমি কৰিয়ে আছে ৰাতিপুৱা একোলা এককদিন আজি দচটা াত চাহাইছে ৰা খোজ
অ
ৰাতিপুৱা চাহ দিলে নাখালে নোৱাৰ নাখাব শুই থাকিলেগে আকৌ লাহিখন চাই আহি চাহ দিছো না খোৱা হে মূৰটোো ধৰি দিলা তাৰপা লেগে আৰু ভেন লগাই
উম
ৰাতিপুৱাই আনিলে ন ষ্টেড ফেন এখন ভাল হাৱাত বহুত মাৰোৰে আহ পঁচিছ খ নাই কি মাৰ ললা নে কি জানে নাজানো দেে
পোখৰ ষ্টেণ্ড ফেনখন নেকি
ওখ আহছে নছেে ন
অ চিলিঙি ফন দু ফেন দুখন ম চিলিঙে দুখনমান আনিব লাগিছিলে
সছিল লিিফাল গ অ আমাৰ বেয়া গোটেই লামটো নহল আ টেংবোৰ সলাব হ'ল
অ সেইটোও মিছা নহয় ব তনি ষ্টেণ্ড ফেন দুখন আনি লোৱা
ই এন বে ন ই এন ন সেই হাৱাতে চ্া আছিলিঙি ফেনক গৰম গৰম হাৱা নাই বেয়া আৰু আমাৰ ঘৰতো উওখোৱা চালি তালি নাই াজান গৰম হ ন
নহয় টিংবোৰ খলাব লাগিব যদি াৰ টেবুল ফেন দুখনমান আনি লোৱয় ভাল এখন সেই ওখৰখন আনিলে আকৌ চাপৰ এখন আনি ললেই হয়
অ আৰু এখন আনিলে হয় বাবাই ফেন নলয় দেখোন কালি দাদাই বাবাই লগত হৈছে আলি ফেনখন ল আছে সে সহটো কি বুলি কয় হে এইবোৰ নে নে নে হাৱা ল'বলৈ নিদিয়ে আমি ধুনু এ মই ৰ লৈ শুই আছো এ
ফেনৰ হাৱাত নুখুই নুখুই নোৱেই আকৌ।
না দিনত গৰমত শুৱে আকৌ হাৱা একল লগাই শুৱে। ৰাতি নোৱাই ল'ব অকমান দেৰি লোৱাৰ পাছত মানে লব নোৱাৰে আৰু। তেনেকুৱা উম আৰু বহুত স্পীড মাৰে নহয় চেষ্ট চাহোৱা মাৰেজে।
আৰু একেৰাহে পৰি থাকে ন।
উম একে আহে অ।
ফেনখন কোনে আনিলে বাবাই আনিলে নে দাদাই আনিলে?
মায়ে আনিলে সপাই।
অ'।
মই সন্ধ্যাখন আহিহে দেখিছো এনেই আগতে গম নাপাওঁ কোৱাও নাই আনিছো বুলি।
অ'।
উম।
উম।
ছোৱালী হত আহিছেনে কি?
নাই অহা নাই অহা।
অ, দিনটো অহা নাই নে।
নাই আহা।
ফোন বাজি আছে নে কিনি তহঁতৰ?
খুঁহিয়ে ফোন কৰি আছে।
কোন খুই?
হওঁ হওঁ খুই।
কেলে কামুৰি আছে গম পায়ে দেচোন মোৰ লগত কথা পাতি আছে বুলি।
জানো কেলেনিউ ইমানকে ফোন কৰি আছে।
কাটি দে আক ফোনটো
কাটিব পৰা ব্যৱস্থাত নাই আকৌ।
কালে সৰু তোলা কৰিছে নে ডাঙৰটো?
মূৰ তুল কৰিছে সৰুটো ৰিচাৰ্জ নাই নহয়।
কাটি দো ফোনটো নহ'লে সে হ'ব।
কাটিলে।
উম। তাপা ভাত খাব হোৱা নাই?
ভাত খাব হ'ব এতিয়া চাটনি অকণ পিচি লওঁ। চাটনকণ পিচিলেহে খাবলৈ পোৱা হ'ব।
অ, দালি আৰু ভাজি বনোৱা নাই।
ভাজি নবনোৱা নেকি দালি আৰু চাটনিএ হ'ব।
পাচলি নাই নে কিনি ভাজি বনাবলৈ।
নাই কনো ইমান পাচলি দা পাবি।
ঘৰত লাগিছে নহ প ভুল জিকা।
অ লাগিছে লাগিছে হ'ব মই চাটনি অকমান পিছোগে।
হ'ব দে পাছত ফোন কৰিবি।